ভাল তোমাৰ কেনেকুৱা কি খবৰ?
হা
তোমাৰ কি খবৰ আৰু ভাল নে?
মোৰ খবৰ ভাল ঘুমতি ধৰি গেছে একদম।
অহ
বতৰ চ বতৰটো একদম ঠাণ্ডা না পুৰা একদম ঘোমটি ঠাণ্ডা মানে গৰম আছে উহে আছে কিবা এটা কিন্তু বেলেগ দিনতকে ঠাণ্ডা আছে আজি অলপ ৰদতো নাই।
নাই আমাৰ ইয়াতো এনেকুৱাকে ৰ'দ ওলোৱা নাই বাৰু কিন্তু কালি ৰাতি বৰষূণ ষূণ দিছিল জোৰকে বৰষুণ দিছিল কালি ৰাত
অহ, কালি ৰাতি আমাৰ তাতেই দিছে বৰষুণ, আমাৰ আয়তেও এই বিৰাট বৰষুণ দিছে। বৰষুণ ষুণ দিলি ভাল লাগে তো ঠাণ্ডা -ঠাণ্ডা কৰে কি ভাল নালগিব
মোৰো বৰ ভাল লাগে তোমাৰ হেৰি লৰা- লৰালি কালৰ কিবা কথা মনত পৰে নি বৰষুণত যেনেকোৱা ই নৌকা চলোৱা ই কাগজে বনোৱা কিনে তাৰপিছত আৰু তোমাৰ
নপহৰে নকৰো মই এইগলা কৰা নাই -নাই কৰা।
মই কৰিছিলো বৰ মন কৰে এইবোৰাক
উন, মোৰ নপৰে মনত।
আৰু তুমি উম বৰষুনৰ দিনত স্কুলত যাওঁতে তেতিয়া জিকিছিলা নেকি?
নাই জিকা নাই মই বৰষুণৰ দিনত টেম্পুত গেইছিলো। অ', টেম্পত গেইছিলো।
মই ত গৈছিলো মানে মই চাইকেলত গৈছিলো তো আগতে চাইকেল গতে পতক্কে বৰষুণ ষুণআহি যাই তেতিয়া জিকিছিলো আৰু মই।
অহ, আচ্ছা ঠিক- ঠিক, আচ্ছা -আচ্ছা।
তুমি বৰষুণত এনেই কিবা খেলা- ধূলা কৰিছিলা নেকি? মই কিন্তু বৰ খেলা- ধূলা কৰিছিলো দে।
এ মই কৰা নাই। বৰষুণৰ পানীত নে অসু- ভা- হৈ থাকে।
মই কৰিছিলোঁ কিন্তু, ক্ৰিকেট, ফুটবল তেনেকুৱাকে খেলিছিলোঁ। বন্ধুহঁতৰ লগত, অ' বৰষুণত।
বাহ আত্ছা।
তুমি খেলা নাই?
ইমানেই লিখিত কব লাগিব নেকি?
নাই তুমি খেলা নাই নেকি?
হা
তুমি খেলা নাই নেকি তেনেকুৱা?
মই নাই খেলা। তাকে বোলো। মানে লিখিত ক'বা জানানে নাজানা তই? তই লিখিতও ক'বা জানা নে নাজানা ?
মই ইমান লিখিত ক'ব নাজানো কিন্তু।
উম, মই- মই- মই জানো, দেখা নাই কি ধুনীয়া কৈছোঁ।
মই কবই নোৱাৰোঁ ন' তেনেকুৱাকে। কথিত ম- ঘৰতে কথিত কৈ থাকোঁ ন'। ঘৰতে কথিত কৈ থাকিলে আৰু তোমাৰ ক'ত লিখিত কোৱা যাব?
এই লিখিত মোৰ মুখতে নুফুটে। সেইটো কথা হৈছি এতিয়া। তাকে ঠিকে - ঠিকে। বাকী আজি গেলি না নাই টিউশন কৰাবা?
অ' পঢ়াবা, এতিয়া ৰাতিপুৱা নহয় ন'। এইটো গধূলি আছে। গধূলি মানে তোমাৰ ধৰা এই ছয়টা মান বজাত, আজি দুটা আছে তো, ছয়টাৰ পৰা সাতটা সাতটাৰ পৰা আঠটা তেনেকুৱাকে কৰোঁ আৰু মই।
ডেইলি থাকে নেকি?
ডেইলি নাথাকে মানে, সিহ- সিহঁতক কৰোৱা নাই। সিহঁতৰ পৰীক্ষা চলি আছিলতো। তো পিছদিনা মানে ছাইন্স আছে। বিজ্ঞান হে- বিজ্ঞানটো মই পঢ়াওঁ। বিজ্ঞানটো পঢ়োৱাৰ বাবে ক'ত, যাব লাগিব আৰু।
মানে ডেইলি পঢ়োৱা নে কিবা মানে সেই অকেজনলি?
অকেছনত মই ডেইলি পঢ়াওঁ। কিন্তু তেখেতৰ মানে শনিবাৰ - ৰবিবাৰ বন্ধ থাকে। আৰু কেতিয়াবা যদি পৰী- পৰীক্ষা থাকে, পৰীক্ষা থাকিলে পঢ়াব লাগে আৰু।
আচ্ছা, আচ্ছা।
ৰাতিপুৱা উঠি- ৰাতিপুৱা কেইটাত উঠিলা তুমি?
তাত
পাঁচটাত? ইমান সোনকালে?
অ'। এই গৰমত কোনে ঘুমাই থাকিব পাৰে?
মই উঠাই নহয় ৰাতিপুৱা।
গৰমত শুই থাকবা নৰি না।
মই এতিয়া এই মাত্ৰই উঠিলোঁ। উঠিকেনে ভাবিলোঁ, তোমাৰ লগত লগত অকন কথা-বতৰ পাতি লওঁ। কথা কথা পাতিলে মোৰ মাইনটো ফ্ৰেছ হৈ যাব।
ওৱা, বাহ। ফ্ৰেছ হ'ল নে নাই এতিয়া?
তেনেকুৱাকে হৈছে আৰু অকমান।
আচ্ছা - আচ্ছা।
কিন্তু এতিয়া টোপনি - টোপনি লাগি আছে। কিনো কৰিম? গৰম- কামবন কৰা যে এতিয়া মন নাই - নাই। কি কৰিম নো? নাই অ' এনেকুৱা কাম ৰাতিপুৱা সেইকাৰণে শুই থকা যায় আৰু।
চাৰি নাম্বৰ বছৰটো কি কৰিবি? কৰিবি নে নাই?
চাৰি নম্বৰ বছৰটো হেৰি আমাৰ অ' পঢ়াশুনাৰ কথা কৈ আছা নেকি তুমি? ডিগ্ৰীৰ কথা, ডিগ্ৰীৰ কথা কৈ আছে নেকি? অ' মইতো নকৰোঁ চাগে, যে চাৰি বছৰ ইয়াতো। কাৰণ চাৰি বছৰটো কৰিবলৈ তোমাৰ হেৰি লাগিব ন। মানে শিক্ষক হবলৈ বা তেনেকুৱাকে কৰিলেহে ভাল হ'ব। ত মই ভাবিছো তেনেকুৱা নকৰো মই মই বেলেগ ল বেলেগ কৰিম বুলি ভাব। কিবা কম্পেতিতিভ একজাম সেকজম আছে নহ, তেনেকুৱা কে দিম অৰো তেনেকুৱা দি কিনে আৰু তোমাৰ তেনেকুৱাকে চাকৰিটো কৰি লম আৰু ত আৰ্থিক অৱস্থা মোৰ ইমান ভাল নহয়তো সেইকাৰণে সেইটো নকৰো বেলেগ। তেনেকুৱাকে তাইম খৰচ কৰি কিনে মোৰ ইচ্ছা নাই আৰু কৰি কিনে এই বিলাক।
আচ্ছা, ঠিকেই। মই কৰিম এইটো ছয় নং পাছত টো? একদ- একদম মানে ন অলপ মানে একদম মানে ইটো সেই আৰু, ঠিক আৰু একদম। চানচে নাই্
আচ্ছা। তাৰে পিছত কি কৰিবা বুলি ভাবিছা?
কি তাৰপিছত এম কম।
এ কম মানে টিচিং কৰিবা আৰু নেকি
উম
আহ বঢ়িয়াই ছুন তুমি এতিয়া পঢ়োৱা নেকি কাৰোবাক ল'ৰা ছোৱালী বিলাক পঢ়োৱা নেকি তুমি
নাই এতিয়া নিজে পঢ়া অ নাই বোলেগক কি পঢ়াম। উ মই ষ্টুডেণ্টে ক'ব মাষ্টৰে নিজে নাজানে মোক কি শিকাব নেহেতেবৰ
অ হয় নেকি ঠিকে আছে তেনেকুৱাকে কৰিলেতো নহব ন মইতো পঢ়িছো পঢ়াৰ লগতে পঢ়াই আছো। তেনেকুৱা সাত্ৰ বিলাকে নকয়চোন।
ছাত্ৰ বিলাকে কিয় কব? যেতিয়া কিয় ক'ব সিহঁত তেতিয়া পিহত কব পিছত আৰু মই কাহ কি কব যাম।
মই তেনেকুৱাকে তোৰ কৰা নাই। মই মানে কৰো দেই আগতে কি কৰো জানানে হেৰি। মই যিটো পঢ়াব লাগে সেই পঢ়োৱা খিনি মই আগতে ইউটিউবত অ ইউটিউবত চাই কিনে মানে মই নিজে ভালদৰে বুজি লওঁ আৰু বা হেৰি আমাৰ এতিয়া অনলাইন এপো আছে ন কিবা তোমাৰ তেট জি বি টি তাৰ পিছত জেমিন আাই সেইবোৰত চাই লওঁ। সেইবোৰত ভালদৰে চাই কিনে সেইবোৰ বুজি লও বুজি লোৱাৰ পিছত তেখেত গৈ কিনে বুজাই দে আৰু তেনেকুৱাকে আৰু বুজোৱাৰ পিছত আগদিনানো পাহৰি যাওঁ।
অ মানে সেই মানে টেম্পৰাৰী বস্তুটো মানে অলপ টাইমৰ কাৰণে মানে মনত ৰখা।
অ কিন্তু এতিয়া মই ধৰাচোন ছেভেন এইটৰ ল'ৰা ছোৱালী বিলাক মোৰ ইয়াতে পাঁচ ছয়টা মান আছে কিন্তু তেখেত গোটেই বিলাকক এবাৰ এবাৰকে বুজাও বুজাওতে মই এতিয়া মগজত সোমাই গৈছে আৰু ভালদৰে সেইবোৰ বি বস্তু।
আচ্ছা এই কি কি হেৰি কিমান মান লোৱা মানে যিটো মানে হ ফিজ থাকে।
আ আচ্ছা মাচুলটো ন মাচুলটো মানে। তেখতৰ আৰ্থিক অৱস্থা চাইগিনে কে কেবিল মানুহ ঘৰৰ পৰা তুমি ধৰা হেৰি কৰি লওঁ মই দুইহেজাৰ দুশ কৰিয়ে লওঁ কেইবোৰৰ পৰাই মই মানে দুহেজাৰ পাঁচশকৈ লওঁ। কাৰোবাৰ পৰায় আৰু মই দুই হাজাৰকে লওঁ কাৰোবাৰ পৰা আৰু মই পায় ছেভেন হড্ৰেড পোন্ধৰ হাজাৰকও লৈছো তেখেতে আৰ্থিক অৱস্থাটো ইমান ভাল নহয়। তেনেকুৱাকে ধৰিব পাৰি আৰু কিন্তু আৰ্থিক অৱস্থা চাব লাগিব ন। দিব পাৰিবনে নাই তেখেতে?
আচ্ছা।
মাৰ্কেট হিচাপে চলি আছো আৰু ব কিন্তু তেখেতৰ আৰ্থ অৱস্থা চাই কি নে ত মাষ্টৰে পঢ়াবই পাৰিব আৰু তেনেকুৱাকে নহ'লে মোৰটো খৰচ খৰ্চটো নোলাব ন মই বাৰু এই কলেজত পঢ়োঁতে মই নিজৰ ববীয়াকে পঢ়িছো আৰু মই পইচা দি। এতিয়া কিবা এটা হেৰিও খুলিছো মই এ ৰেকৰ্ডিং এটা খুলিছোঁ। ন পোষ্ট অফিচত তেনেকুৱাকে পইচাটো তাতে ৰাখো আৰু তোমাৰ পঢ়া শুনাতে কটাই আছো আৰু তেনেকুৱাকে। এই তুমি কম পাৰিবা নেকি কম্পিতিতিভ এক্সাম কোনটো দিলে ভাল হয়
তেনেকেতো মই নাজানো
মই জানো অলপ
ভাল বোলে তেনেকাকাে নাজানো
তথাপিও কিবা এটা যদি জানা কোৱাচোন বাৰু মই এইটো বিষয়ে অকমান হেৰি চাই ল'ম মই।
চাই ললেতো ন ইমান নাজানিম। ান্দিল গ'লো হয়ান্িল ক'লো হয়
তোমাৰ পাহাৰ ভাল লাগে নাই সাগৰ?
নাজানো।
সেইটো নাজানে তুমি য নেকি বাহত বা সাগৰত
আহ হা নাই যোৱা।
মই গৈছো কিন্তু বাৰু মই পাহাৰতটো ভাল লাগে মই পাহাৰত ট্ৰেকিং কৰা তেনেকুৱাকে ভাল লাগে আৰু মই সাগৰো ভাল লাগে সাগৰৰ ই ঢেউ বিলাক যিবিলাক উঠে ন। এইবোৰ চাইকিনে মোৰ বহুত ভাল লাগে।
তুমি গৈছা নেকি সাগৰত?
অই সাগৰত গৈছিলো মই। এ আমাৰ কলিকাতাত গৈছিলো তাৰপিছত মুম্বাইত গৈছিলো। কলিকাতাত তোমাৰ হেৰিতো আছে ন। বংগোপসাগৰটো আছে সেইটো চাইছোঁ। তাৰে পিছত তোমাৰ মুম্বাইত গৈ কিনে তোমাৰ হেৰি চাইছিলো মই তোমাৰ এৰেবিয়ান সাগৰটো। এৰেবিয়ান সাগৰটো মানে ক'ব গ'লে তোমাৰ মুম্বাইত এটাই আছে বাৰু কিন্তু এইটো বহুত মানে অ ওচৰ চবিয়াকে আছে আৰু। মানে মাৰ মাটি লগত ধৰা লগ লগি আছে এইটো। ওচৰৰত থাকিলে মোৰ ভালে লাগে মাৰ মানে। আৰু ইমান দৃশ্য ইমান দৃশ্যটো ইমান ধুনীয়া ন মনটো মানে আনন্দিত হৈ যায় আৰু উৎ ফুললিত হৈ যায় ভালেও লাগে থাকে তুমি। যাব লাগিছিলে এবাৰ চাবাচোন পইচাটো বেছি নপৰেতো পইচাটো তোমাৰ মোটামুটি আহ বাৰ তেৰ হাজাৰ টকা মান পৰে।
আৰু তাৰ পিছত তোমাৰ ৰুম চুম ললেতো বেলেগ বাৰু ৰুম চুম ললে মই ৰুম চ লৈ মূতা মুতি থাৰ্টি টো ফটি মান গৈছিলে। ত্ৰিশ চল্লিশ হাজাৰ মান গৈছিলে মোৰ।
আচা তুমি কাৰ লগত গৈছিলা?
এ বন্ধু তৰ লগত গৈছিলো।
আচ্ছা।
মই মানে বেছি দিন হোৱাও নাই এইটো এইটো মোৰ মোটামুটি দহ বাৰ দিন মানে হ'ল গৈছিলো, মানে পৰীক্ষা শেষ কৰি কিনে গৈছিলো আৰু মই। মোৰ পৰীক্ষা আছিলতো এই পৰীক্ষাতটো শেষ কৰি কিনে গৈছিলো। তোমাৰ হেৰি চিক্স ছেমৰ ৰিজালটটো ওলাল নে? যিটো তুমি চিক্স চেম দিছিলা? পিছে উলাল নে? পিক্সেমৰ ৰিজাল্ট টো ওলাল নে?
ৰিজাল্ট ওলোৱা নাই।
অ', কিবা লাগিছিলে নেকি মাক মাতি আছা যে তুমি?
এ মায়ে মাতি আছে ৰ'বা মই পিছত কল কৰি আছিলো দে তোমাক। ঠিক আছে দিয়া।